কি কৰিছা
এইয়া আছোঁ ঘৰতে
কিবা খালা
আহ তুমি
খালো দিয়া
অ অ
ক'ৰবাত যাম বুলি ক নগ'লা নেকি
মানে উ দেৰি হ'ব অলপ যাম
ইমান দেৰিকে যাবানে
নহয় দেৰিকে মানে তাত বেছি সময় নালাগে ওচৰতে আৰু
অ
তোমাৰ মই তোমাৰ এয়া পঞ্চল্লিছ মিনিটত পোৱা যায় পঞ্চল্লিছ আধা ঘণ্টা মিনিট আধা ঘণ্টা লাগে
অ অ না সোনকালে যাব লাগে মানে বৰষুণটো ধৰি আহে যে এইখিনি সময়তে ধৰে ন সোনকালে যাব লাগে
তৰা গাঁও দি পেলাই এনেকে আগৰ দি পেলাই এটা ৰাস্তা এটা আছে সিফালি সোমাই পেলাই যাওঁগে চৰ্টকাট হৈ যায়
তৰা গাঁও আগৰ দি পেলাই
হয়
এফালে আহা যে আহি যোৱা নেকি
হয় হয়
এইফালে কঠ ঘুৰী হৈ যোৱা
হয় হয়
আহ
মানে তৰা গাঁও তোমাৰ পাৰ হৈ যাব লাগে পাৰ হৈ পেলাই এনেকে এটা ৰাস্তা আছে সেইফালেদি গ'লে তোমাৰ এই চৰ্টকাট পথাৰ ৰাস্তা বৰ বঢ়িয়া।
অ হেৰি বুজি হেৰি হে পালো দিয়া চিনি পালো ব ববৰাতি হৈ যোৱা চাগে
অ হয় চাগে নাম নাজানো আৰু ৰাস্তাটোহে চিনি পাওঁ জেগাৰ মানে কি ক'ত কি সেয়া চিনি নাপাওঁ
এ এনেকুৱা হ হাই মানে মেইন ৰাস্তাৰ লগতে নহয় জানো সৰুকে ৰাস্তাত পথাৰৰ মাজেৰ পিনে অ বাঁহ চাহ ধেৰ আছে যে
হয় হয়
অ সেইফালে ব
ৰাস্তাও বৰ ধুনীয়া কিন্তু
ভাল হেৰি অ আলকটোৱা ৰাস্তা
হয় হয় আগত তোমাৰ আগত এনেকে পথাৰ মাজত ৰাস্তা তাৰপিছত আগত এনেকুৱা দলং দলং এখনো পায়
অ সেই গম পাইছোঁ দিয়া সেইফালেদি ঘূৰি যোৱা আকৌ
হয় হয় একদম আমাৰ মানে বা হতৰ মানে একেবাৰে মানে ঘৰলৈ যোৱা ৰাস্তাটো একে তাৰ একে সন্মুখত ওলাই গৈ সেই পিনে দি গলে
অহ
টোমাৰ বেছি সময় নালাগে মই আধা ঘণ্টাত মই আমাৰ ঘৰৰ পৰা বা এটা ঘৰ আধা ঘণ্টাত পাই যাওগৈ
অ অ হেৰি কোনফালে যায় ন তোমালোকৰ বাহহতৰ ঘৰ কোনাল যায় পূৰ ফালে যায় নে পশ্চিমৰ ফালে আহে
বাহহঁতৰ ঘৰ তোমাৰ এ পূ্বৰ ফালে যায়
অ সেই কাৰণে তুমি সেইফালে যোৱা? অ নাই এফালে ৰাস্তাটো ভাল কিন্তু অলপ হেৰিও আছে দেই ভয় লগাও আছে নিচিনা
অ ভয়ে নহয় তোমাৰ ৰাতিয়ে হয় হয় মানে নিজম যান যে ৰাস্তা আছে তোমাৰ একো মানে হেৰি নাই
নাই তুমি এফালে এফালে মানে বেছি ৰাতি যাব নোৱাৰা কটৰগুৰি চাইডে হওক বা ববৰা চিতি চাইডে হওক বেছি ৰাতি যাব নালাগে মানে মানে ভয় লাগ ভয় হয় মানে আগতে বহুত এনেকুৱা এনেকুৱা কিবাকিবি ঘটনা হৈছে
হয় হয় এতিয়া তাকে মানে এতিয়া ওলাম অলপ দে হয় হয় এই যাম অলপ দেৰিকে ওলাম মানে এতিয়া এতিয়াই যাম মানে এতিয়া তোমাৰ এ হেৰি কৰি আছে বাই মানে তোমাৰ কি কৰিছে পঢ়াই আছে ল'ৰা ছোৱালী অলপ আহিছে যে পৰীক্ষা অ তাইও তাইও যাব এয়া পঢ়াই আছে যে পঢ়াই তেতিয়া যাম আৰু
অ বুজিছ বুজিছ পোৱা মানে চাহ খালো
অ
বাকী একো খাব মন যোৱা নাই চাও খাব মন নাছিলে মা ঘ বনালে মোলেও মই কৈছিলো ন খাও বুলি
অ
দেখিলে খাব মন নাযায় ন গৰম হৈছেতো
অ অ
কিন্তু বৰষুণতো অলপ ধৰা নিচিনা কৰিছে মই সেই কাৰণে কৈছো কলে যোৱা যদি যোৱা
হয় হয়
আৰু যোন অ যোন ফালেদি যাবা মানে মানুহ মানুহ জনো অলপ কম থাকে ন
হয় হয়
আজিকালি মানুহ হৈছে কিন্তু আগতে মানে সেইফালেদি যাবলৈ মানেৰ মানুহবিলাকঁতে ভয় কৰে
হয় নেকি অ তোমাৰ কিবা মানে অ শশান আছে তোমাৰ ডাঙৰ ডাঙৰ পুখ কৰি আছে
অ সেইফালে যাবলৈ ভয় কৰে মানে এবাৰ আমাৰ এইফালে ঘটনা এটা হৈছিলে
হয়
মানে মানুহ এজন চাইকেল লৈ গৈছিলে
হয়
চাইকেল লৈ যাওঁতে হেৰি অ মানুহ এ চাইকেলৰ পৰা নামোতে মানে গাত কিবা হেৰি হোৱা চিনা হ'ল
হয়
তাৰ পাছত ইয়াত নামিলি গাঁৱত নামি গাঁৱত সোমাল গোট ঘৰ সোমালহি ঘৰ সোমাওতে মানো চেকখন থলে ন ঘৰত চাইকেলখনতো বহি যাব নোৱাৰে চোতালতে চাইকেলখন হয় উ ঘৰ ভিতৰত এনে ঠেলিলৈ লৈযাওঁ তে মানে কিবা আহিছিল চাগে
হয়
আহি হেৰি কৰি গল গ'ল মানে মানুহটোৰ নিচিনা কিবা নিচিনা হৈ গ'ল তাৰ পিছত মানে আমাৰ ৰেল লাইনতটো বহুত দূৰ জানাই কিমান দূৰ মানে এনেকুৱা দিনতে আছিলে হেৰি দিনতে এ পা টি ৰুই থকা দিনতে আছিলে অ পানী দুনি চব যে থাকে যে তেনে কোনতে হয় ন মাটি ৰুই থকা দিনতে হয় বাৰিষা দিনত অ শাওন মানত তেনেকুৱা বিয়া এখন আছিল দেই বুঢ়া বিয়া এখন মই মানে আইতী হৈছিলো তাৰপিছতে মানুহজন তেতিয়া মানে সেনেকুৱা নিচিনা হৈ গ'ল অৱস্থাটো তাৰ পিছত লগে লগে তাকেতো মানুহজন আহি পাইছিলেহি কাম কৰি আহি পাইছিলিহে কবা কাম ক'ৰবাৰ পৰা কাম কৰি আহিছিলে তাৰপিছত ৰাতি দেৰিকে আহি পাইছেহি
অ
আঠা বাজি পালেহি পাওঁতে সেনেকুৱা যে তেতিয়া হ'ল আৰু মানুহজন আকৌ মানে দাঁ দাঁত চাত কিবা মানে উলিয়াই পেলাই ধৰ হেৰিলে দৌৰিলে নহয় ৰেল লাইনৰ পিনে পঠায় পঠায় তাৰ পিছতে অ কিবা লাগি আহিছিল অ সেইকাৰণে মানে কৈছো সোনকালে যাবা এফালে নিজান জেগা ন এই ফালে বহুত মানে থাকে বুলি গম পাওঁ আপোনাৰ নীলাক্ষী যে নীলাক্ষী
হয় হয়
নীলাক্ষী হঁতৰ ঘৰ সেয়াতেই
অ অ
চিনি পোৱাইচোন তাইক।
অ পা পাওঁ এ তাৰ পিছত মানে। তুমি এতিয়া এইগাল কৈ পেলাই এতিয়া ভয় হে খুৱাই দিলা নোজান নেথাকে।
হ নাই সোনকালে যাব চোৱা একো নহয়।
সোনকালে মানে এতিয়া এতিয়াতো নাই সোনকাল হৈ থকা নাই। হা শুবয়ে হ'ল পাই।
ইমানকালে আন্ধা নহয় দিয়া চাৰে পাঁচটা বাজিছেহে। তুমি এতিয়া সিহঁতক সোনকালে সোনকালে পঠিয়াই। খেদিব দিয়া বাঘ। সোনকালে ওলাব দিয়া আৰু তুমি এইখিনি পাৰ হোৱা পিছত বাকী। জি নিজতে জুই নকৰা। আৰু দেৰি নকৰিবা এনেও মানে সেইফালে তোমালোকৰ যোনফালে। বাঁ হাত ৰাস্তা।
হয়
ৰাস্তা টো অলপ ভাল নহয়। য় জানাই তুমি পথাৰৰ মাজ ন। মানুহ মহ অলপ কম থাকে। সেইকাৰণে মই সোনকালে যাব দিছো তাৰ পিছত মানুহজন যে মানে একদম কিবা নিচিনা হয় দৌৰিলে নহয়। গাঁৱৰ মানুহ বিলাকে যে গম পালে ন। ওচৰ মানুহলে মা ঘৰে চিঞৰ বাসৰ। কৰিলে ভনীয়েক। চিঞৰ বাখৰ যেতিয়া কৰিলে। মোৰ মানে বিয়াত মানুহ বিলাক আছিলে। আহি আছিল বিয়ালৈ আহোতে। বিয়া ঘৰলৈ আহোতে মানে সেই মানুহ এটা আছিলে মানুহতোৱে ভয় নকৰে। মানুহ তো সেই তাৰ পিছে পিছে। মানে পথাৰলৈ দৌৰিলে।
হয়।
দৌৰোতে দৌৰোতে মানুহটো মানুহজন মানে সেই। যোনজন মানুহ কিবা এটা গাত লাগি লাগিঅহা নিচিনা হৈছিল।
হয় হয়।
সেই মানুহজন একদম হেৰি পাইছে দৌৰি দৌৰি ৰেল লাইন পাইছে মানে ৰেল লাইনত ইফালে পালে মৰিব ন।
হয়।
তাৰপিছতে মানুহজনে বহুত দূৰ মানে এপ। হয় ইমান খন ইমান খন পথাৰ পাৰ হৈছে হয়। এৰিম্পি সিহঁতৰ মানুহ যে তেনেকুৱা মানত উম পথাৰৰ মাজত সাপতি পেলাই ধৰিছেগৈ গোটেই বোকাই তাৰপিছত তাৰ পৰা তাত তাৰ মানে বান্ধি কৰি লৈ আনিছে দেই হেল্ল'
হয়
তৰ পাছত বান্ধি বান্ধি কৰি আনিছে
হয় হয়
বান্ধি কৰি অনাৰ পিছত গাঁৱত যেতিয়া আছে আমি সৰু সৰু ন বহুত ভয় খাইছো পাচলৈ আও মানে আমি ভয়ত যেতিয়া ভাত খাব মাতিছে ভাতো খাব নাযাও নহয় এতিয়া ভ ভয়তো লাগিব দিয়াচোন
অ
যাবচোন এনেকে বেষ্ট চেছ আনিলে পিছত কিবা কিবি হ'ল আৰু নাজানো মানুহজন মানুহজনৰ মানে কষ্টও পালে বহুত কষ্ট পালে মানুহজনৰ পিছত এতিয়াও বেমাৰ হয় মানে উঠিব নোৱাৰা নিচিনা হয় মানে অলপ
মানে বহুতো আগৰে কথা আৰু হয়
বহুত আগৰ মানে ইমানো আগৰো নহয়
অ
আৰু এই মোৰ তুমি যোন ফালেদি যোৱা সেই ফালে টো মোৰ লগৰ ছোৱালী আছে ন মই আগতে সেইফালে পঢ়িছো সিহত লগতে পঢ়িছিলো একেলগে পঢ়িছিলো খৰগাও চাইড অ তাতে মানে অলপ সিহঁতেও কয় এনেকে এনেকে হৈছে ভয় বুলি তই বুলি সেনেকে কয়
অ মানে ৰাস্তাটো তোমাৰ দেখিলেই কয় তোমাৰ মানে গাড়ী মটৰ ইমান নাহে দেই আৰু ঘৰ দোৱাৰু আৰু তেনেকে নাই ইয়াত বহুত পাতল পাতলকে আছে হয় ঘৰ দুৱাৰ
অ কিন্তু আগতকে ইমান কমিল সেইফালে টো আৰু মানুহ আছে হেফালে অ এই ইফালে আহা ইমান অহা যোৱা নহয় মানে বা এজনীও আছে আৰু জেঠাই জীয়েক যে ডাঙৰ জেঠাই যে সৰুজনী সেইখিনিতে যাওঁতে তি দোকান এখন পোৱা নেকি দোকান
দোকান তোমাৰ কেইখন এ প্ৰথমতে টো তোমাৰ এ এইটো ৰাস্তাৰ পৰা যেতিয়া নামি যায় ন তললৈ তেতিয়া সৰু ৰাস্তা তে তেতিয়া তে তিনিনালিৰ নিচিনা এটা আছে
অ তিনিআলি অ
হয় তাৰ পৰা এনেকে আগত গ'লে অকণ অ তাৰ পৰা অকণমান আগত গ'লে তোমাৰ মানে এখন বাহ বাৰীৰ নিচিনা পোৱা যায়
সেইখনতো বাদ দিয়া অকমান নাপাওতে হ মানে মেইন ৰাস্তাৰ লগতে দোকান এখন আছে নেকি
আছে আছে দোকান আছে
দোকানখন ইফালে চাবাচোন নতুনকে ঘৰ এটা বনাইছে প্লাষ্টাৰ কৰা নাই
হয় হয় দোকান খনৰ পিছ চাইডে নে আগ চাইডে
দোকানখনৰ লগৰ ফালেই হ'ব চাগে চাবাচোন মই মানে নাজানো ইমান অ দে জেঠাই জীয়েকজনী মানে তাতে ঘৰ বনাইছে সিহঁতৰ
অ অ দোকানৰ ফালে আছে হয় হয় হয় হয় হয়
তাতে মাে ঘৰ বনাই নতুনকে ঘৰ বনাই আছেহি
অ দোকান খনৰ বোলে মই মন কৰা নাই মই
চাবাচোন বেছি ডাঙৰ ঘৰ নহয় দুই দুটা নে চাৰিটা ৰুমৰ নে তিনিটা ৰুমৰ এনেকুৱা নিচিনা কিবা এটা বনাইছে
এতিয়া মানে তাকে বৰষুণটো ধৰিছে আকৌ বাটত পালেই আকৌ দিগদাৰ হব নহয় আমাৰ এক গাড়ী নহয় গাড়ী হলে বা প্ৰব্লেম নাছিলে
তোমাৰ এফালেতো তুমি আমাৰ ইফালে খৰাঙৰ ফালে এনে এনেকুৱাই এব পৰা মই যোনটো ৰাস্তা বুলি ক'লো আৰু এই এইটো চাইডেও তেনেকুৱা আছে আহা যোনফালে সোমাই যায় এনেকে
অ অ
দলংৰ দি আমি যে আগতে আহিছো স্কুল গৈছিলো
হয় হয়
অ সেইফালেদি সেইফালেও আছে মানে সেইটোৰা জেগাটো
মানে তোমাৰ জেগাতো সেইখিনি শশান শশানো আছে তাৰপিছত তোমাৰ কি হয় পথাৰৰ জেগা
অ এইফালেও শ্মশান এখন আছে সেইফালেও শ্মশান এখন আছে আৰু এই কটৰ গুৰিত যে অ কটৰ গুৰিত যে সোমাই যায় যে। সেয়াইটো শ্মশান আছে মানে এইখিনিত মানে পথাৰৰ জেগাতে শ্মশান বনাই ন।
অ অ
অ সেইকাৰণে মানে অলপ ভালকে যাব লাগে সোনকালে যাব। যাব লাগে পাৰিলে তুমি বাক কোৱা সোনকালে ওলোৱা। অলপ পোহৰে পোহৰে সাৰিলে মানে বেছি হেৰি হয় গধূলি সময়ত। বহুত মানে ভয় লগা। আৰু তেনেকে কবালৈ গলে এনেকে। তোমালোকৰ বা হতৰ সৰু সৰু পোৱালি আছে ন।
হয় সেই অ
কাৰণে মানে এনেকুৱা ফোন উঠাব নালাগে। পাৰিলে তুমি সোনকালে যোৱাগৈ।
অ অ এই মানে ভাবিছোঁ এতিয়া সেইফালে নেযাম। চাগে বাৰ বজিয়া হৈ পেলাই এনেকে যাওঁগে নেকি।
এইফালেতে যোৱা একো নহয় এতিয়া একো নহয় সোনকালে যোৱা হৈ গল। ছটা বাজাত গলেও হ'ব এতিয়া উম এইখিনি।
হে ৰবা আমাৰ সেই স্কুটি খনো মানে ৰঙা ৰঙৰ নহয়। অ আকৌ ভয় লাগে।
সেই দেখ এইটো ষাৰ গৰুহে ৰঙা ৰঙৰ স্কুটি কে। ৰঙা
তেওঁ মানে মানুহ মানুহ বোৰে কয় ন ৰঙা বস্তু লৈ বেছি আকৰ্ষিত হয় এইবিলাক মানে ভূত পিশাচ কয় ন মই শুনো
কিন্তু আজিৰ দিনত এনেকুৱা ভূত পিশাচ বোলি নাই কিন্তু আছে মই জানাত সেইফালে আছে মা হতেও কয়
অ
আৰু তুমি নিজে দেখিছা মানে চব শ্মশান আছে পথাৰ জেগা ডাঙৰ ডাঙৰ পুখুৰী আছে
হয়
সেইকাৰণে সোনকালে যোৱা এফালেদি যোৱা এইকেইদিন এফালে গ'লে দূৰ হ'ব এফালে গলে সোনকালে পোৱা যদি ইফালে যোৱা গৈ অ তোমাৰ এইপাৰে এতিয়া তুমি তোমালোকৰ ঘৰৰ পৰা ওলাওঁতে কিমান সময় লাগে পোন্ধৰ মিনিটত তুমি আমি পোন্ধৰ মিনিট না পোন্ধৰ মিনিট নালাগে নেকি আমাৰ এয়া পাওঁতে
পোন্ধৰ মিনিট তোমাৰ লাগে পোন্ধৰ মিনিটত তাৰ পালে গৈ মানে তাৰ পালে গৈ তোমাৰ পোন্ধৰ মিনিট লাগিব তাৰ পৰা আকৌ সেইখিনি সোমাই যাওঁতে আকৌ সোমাই যোৱা পোন্ধৰ মিনিট আধা ঘন্টা লাগিব
অ এই হৈ যাব তুমি একে স্কুটিখন বোলে হেৰি বহুত কমত নচলোৱা লাহে লাহে নচলোৱা ইমান স্পীডো নচলোৱা ঠিকে আছে
অ অ হয় বাৰু সেইটোৱে কৰিম সোনকালে এতিয়া মানে ওলাবলৈ হৈছে আও
তুমি ওলোৱাা তেতিয়া বা লগে লগে ওলাব ৰাতিখনো ইমান কোনেও চাই নাথাকে
অ হয় তাকে কৰো ন
বাকী কোৱা তুমি সোনকালে সোনকালে কোৱা অ এইফালেও আছে এইফালে যে এই